হেল্ল'
মাধৱ দাই ফোন কৰিছে নিকি বাৰু?
অ' নাই কৰা, কিয়?
নাই এনে সুধিছো।
হেহ, মাধৱৰ পৰাই মাৰিছোঁ বাৰু কিন্তু মাধৱ নহয় আৰু। গম পাইছনে? কেছটো।
পাইছো-পাইছো, মাততো আহিছে নাই?
তোৰ মানে সেই নেটৱৰ্কটো বেয়া উম, তোৰ নেটৱৰ্কটো অলপ অলপ বেয়া কিন্তু।
নেটৱৰ্ক পব্লেম অ', এ তোমাৰ অথনিৰ পৰা নেটৱৰ্কটোক বাটতে আছো দিয়াহ।
দে এতিয়া ঠিকে আছে গাড়ী-ৰ' শব্দ শুনি আছো নহয় বাইক-চাইকৰ।
উম, উম।
ক'ত পালি গৈ? ৰাস্তাত
এই ৰা-ৰাস্তাই চোতালতে, চোতালত ধুনীয়া নেটৱৰ্ক পাইছে।
অ, দেখিবি চাগে আমাৰ ট্ৰী-মূর্তিক চাই থাকিবি গাড়ী-চাড়ী লৈ।
আহে আহিবও পাৰে আৰু, অ, সন্ধিয়া সময়ত আকৌ খোজ-খোজ কাৰিব আহে নহয়।
অ'। মান, ত্ৰিমূৰ্তি, মানে, মই ইহতৰ
অ', অ', অ', য়েচ, য়েচ, য়েছ। অ', অ', সিহঁতে কি গাড়ী লৈহে গৈছে ন।
অ, বাটত পালে, দিব্যৰ মুখত, আঙুলিডাল দিবি।
ৰখাই লৈ পেলাই, ভৰাই দিব লাগিব ৰখা।
পিছত, তোক কেনেকে খেদিব, পথাৰে-চথাৰে।
গম পাইছ নে। তাকে, কি কৰিবি এতিয়া, সন্ধিয়া টাইমতটো?
সন্ধিয়া টাইমতো, তোমাৰ, এপাক এ ওলাই যাম। ওলাই গৈ পেলাই, তোমাৰ অলপমান, কথা-চথা পাতিম। অকমান, ডিচকাচ কৰিম, কিবা কথা কিছুমান। তাৰপিছত লাহে ধীৰে আহিম আৰু, আহ , আহিম।
ওলাবি তেন্তে, মই যাম আজি এপাক বহুত দিন যোৱা নাই মই হেইফালে।
আহিবা, আহিবা। তোমাকতো, দেখা নেদেখাই হ'ল আৰু।
তাতে বহ নেকি আজিকালি?
উম, উম, তাতে বহোঁ। আহিবা এপাক। কথা পাতিম, আমি চবেই।
ঠিক আছে।
অ, মানে, কি, এনি টাইম মোবাইলদাল চাই, চাই, আমনি লাগি যায়, বুজিছা।
অ, সেইটোৱে, অকণমান লেকচাৰ মাৰিব মন যায় হয়নে।
অ, আগতে তোমাৰ কি আছিলে। আগতে, অকণমান পঢ়া-শুনা আছিলতো। এতিয়া, মানে, একো নাই। বৰ্তমান, এক আগষ্ট পা হে
মানে কি হয়, তোৰ ঘৰত থাকে থাকে, আমনি লাগি যায়। কিমান সোমাই থাকিবি ৰ এ পাক ওলাই যাওঁ। লেকচাৰ মাৰোগৈ।
উম, উম, উম।
সেই, মনটো যায় বাৰু। সেইটো সচাঁ কথা। বাকী, এই প্লেনটো কি হ'ল? আমি যোৱাৰ কথাটো আছিলে। আপাৰ আছামটো কি হ'ব এতিয়া।
তাকে, তোমাৰ এতিয়া
তই, গাড়ী-চাড়ী চাইছনে নাই?
গাড়ী, আজিকালি বোলে, ৰেণ্টত গাড়ী পায় বোলে।
তোক দেখোন কৈছিলো, চাবলে, তই চা আকৌ।
ৰেণ্টত, তোমাৰ, গাড়ীবিলাক পায় বুলি। অ, মই তাকে হেৰি কৰিছোঁ, তোমাৰ এই লগৰটোক কৈছোঁ বোলো আমাৰ এখন গাড়ী ল'লে
, মানুহ যাবলৈ, আমাক সৰু গাড়ী এখন হ'লেও হ'ল। বৰ বিশেষ ডাঙৰ গাড়ীও নালাগে।
তোমাৰ হেৰি, গাড়ীখন ল'লে হ'ল। এই ইন'ভা টাইপৰ এখন।
অ, ল'ব পাৰ মানে, কমফৰ্টটো অ, লাগিব বাৰু। , ইমান দূৰ যোৱা হ'ব যিহেতুকে। নহ'লে, মানে কি হ'ব জান? সৰু গাড়ীত ভাগৰ লাগিব, একে অশান্তি লাগিব গৈ।
অশান্তি লাগিব। উম, উম, শুবলৈ কৰিব নোৱাৰিবা তুমি ভালকে।
সেইটো, সেইটো, একে গাত লাগি, লাগি যাব লাগিব, গোটেই কেইটা। আৰু পাঁচটা মানুহ, , তিনিটা বেগ চাইডে বহি যাব লাগিব নে।
সেইটোৱে।
কাৰণে, তই এনোভা-চিনোভা এখনকে চা, ঠিক কৰ। মানে কি, এতিয়া চলাব পৰা মানুহ আছেই না।
আছে, আছে। টেনশ্যন নাই বাৰু, চলাব পৰা মানুহবিলাকৰ।
তিনিটা মান আছে, তইয়ো ধৰ, চলাব পাৰ। তইও যদি আধা মান টানি দিয়
মই বাৰু ৰাতি ৰাতি টানি দিম বাৰু দিনত বা দিনতে টানি দিম
অ'
বাকী কেইটা টানি দিব আৰু পিছত
তইতো তালৈকে তই লৈ যাব পাৰে নিও বুলি ক'লে হয় নে নহয়
নিওঁ বুলি ক'লে তাল লাগে লৈ যাব পাৰো কিন্তু সেইয়া মানে কি অভ্যাস নাই যে তেনেকে চলোৱা হাইৱেটোত
গম পাইছোঁ গম পাইছোঁ এয়া গাৰি ললে আকৌ টো গমেই নাপাবি ইউনিভাৰ্চিট ফালে গলে যে
উম উম উম
তই গমেই নাাপাবি এনেকুৱা কমফৰ্ট গাড়ী নহয়
হেটো হয়
মানে চলোৱাটো আৰাম বঢ়ি যোৱাটো আৰু আৰাম গম পাইছা নে
উম
সেইকাৰণে ভাল লাগে সেইকাৰণে ইমান টুৰিষ্ট বিলাকে এখন গাড়ী প্ৰিফাৰ কৰে যে ঘূৰিবলৈ
গা গাড়ীখন কম্ফৰ্ট বহুত আছে না আৰু তোমাৰ আৰু আৰুখন গাড়ী আছে দেখিছা এই ভেন টাইপৰ গাড়ীখন মানে এই কেনেকা ভেন বুলি ক'ম ইক' যে ইক ইকো খনে খালি মস্ত কৈ গাড়ীখন মানে অলপ
গম পাইছো কিহৰ হেৰিটো ক অধিকাৰটো
গাড়ীখনৰ মই এনে হে ব্ৰেণ্ডটো মই চোৱা নাই এনে তোমাৰ এই টুৰিষ্টৰ বিলাকে মানে টুৰিষ্ট বিলাকে বহুত লয় আজিকালি
ট্ৰেভেলাৰ নিচিনাখন নেকি
ট্ৰেভেলাৰ নিচিনা ডাঙৰ খন নেকি আৰ্মেনিয়া কথা কৈ আছ নেকি
অ', অ', ট্ৰেভেলাৰ নিচিনা অ', অ', অ',
আৰবেনিয়া গাড়ীখন ট্ৰেভেলৰ নিছিনা ডাঙৰ কিন্তু চিট বিলাক বহুত কম্ফৰ্ট এটা এটা চিট আছে হ'ব লা উঠা নাই সেই কিন্তু মই মানে জানো আৰু সেইখন যে কম্ফৰ্তটো ভাল বুলি
মই উঠা নাই কাৰণ মানে যিটো অকমান বহি যায় মানুহখিনি গম পাওঁ আৰু
অ', অ', অ', দেখিলে গম পাই নহয় গতিকে কম্ফৰ্তে হ'ব লাগিব গাড়ীখন বাকী ইয়াক কলি এই হৰক কলি নে যোৱা কথাটো
কৈছো কৈছো সি যাম বুলি কৈছে বাৰু
এ বেছি নালাগে টকা পাঁচ হাজাৰ মান গোটাব দিবি
অ' তাক কৈছো দুদিনমান লেটকে সি কৈছে দুদিনমান ৰ মোৰ পইচা পইছাটো হোৱা নাই হব দে তই মিলাই কৰি যাম আমি গোটেকেটা একেলগে
পাৰ পাৰ্চনো টকা পাচ হাজাৰ ধৰ আৰু তাতকে বেছি নাযায়
তাতকে বেছি নাযায় অ'
আমাৰ মানে মেইনলি সেই গাড়ী আৰু থকাতোৱে যাব খোৱা বোৱাত ইমান নাযায় তো
নাযায় নাযায়
গম পাইছ নে
এই আৰু
কোন
এ লোলোদা গৈছে পাৰ হৈ পেলাই-।
লোলো দা লগত বোলে বেষ্ট ফ্ৰেণ্ড বোলে আকৌ
উমঃ এ
হা
তাকেই
নহয় জানো, লোলোদা কি খেতি পৰা আহিছে নেকি?
কি কৈছা?
লোলল দা খেতি পৰা আহিছে নেকি,
নাই নাই আমাৰ এইফালেই এনে খোজ কাহিব ওলাই আহিছে।
এই বান্ধটে স্কোপ পাব লাগিছিলে গ'ম পাৱনে মানুহে মানে খেল যে ই খেলত বৰ বেলেগ এটা মানুহ হ'লে হয়ই। কথা নোখোনে এক্সচোৱেলি খেল বুলি নহয়, যি কোনো কামতেই যে
উম।
ই বেলেগ এটা মানুহ হ'লে হয়।
নিৰ
মানে কিয় কৈছোঁ জানো।
উম।
ত' সেই মই ইয়াত গ'ম পাওঁ। মানে ভাওনাৰ ক্ষেত্ৰতে এইটোৰ অ' মানুটোকতটো দিলে কিবা এটা ভাও দিলে।
উম।
কাৰো মুখস্থ নাই মানুহতোৰে চ'ব মুখস্থ।
মানে মানুহটো কিবা যি কাম কৰে মানে সম্পূৰ্ণকে কৰে ন। সেইটোৱে ভাল লাগে।
তাকে খুটি নাতি মাৰি কৰে মানে।
অ' মানে পুৰাকে আগ আগ পৰা গুৰিলেকে চাই ল'ব।
অ' তই ভাবচোন সেইটো বয়স। ক'ত এইয়া গ ডাইলগ মুখস্থ কৰি পেলাইহে।
বা প্লাছ আকৌ তোমাৰ নিজৰ এইবিলাক আই অন কাম আছেই।
অ' সেইবিলাক নিজৰ কাম আছে।
আছেই আছেই তাৰ মাজতো যে ইমান কৰিচো চাবি।
এ মানুহৰ কি জানো আগ্ৰহ, আগ্ৰহ লাগে। তেতিয়াহে মানে জোৰ জবৰদস্তি তই যিকোনো কাম কৰিব নোৱাৰ টো।
নোৱাৰা উম।
এতিয়া এই মাহটোত তই তই খেলত দিব লাগিছিল। তই নোৱাৰা যিকোনো খেলতে।
নোৱাৰা, নোৱাৰা।
ক্ৰেমে চাবি নে, ভলিয়েই চাবি নে, ক্ৰিকেটেই চাবি নে কি চাবি
ক্ৰিকেটো মানুহটোৱে ভাল
খালী স্কপ নাপাতে মানুহটোৱে। গ'ম পাৱ নে এ নহয় অ' মানে। কি জান হেৰিৰ ওপৰত কথা বয়সৰ ওপৰতো কথা আছে নহয়। এতিয়া মানে মনৰ জোৰৰ ওপৰতৰ ক্ৰিকেটটো খেলে ইমান কোবাব নোৱাৰে।
উম, উম, উম।
কিন্তু যিটো সময়ত ধৰ নিজৰ পিক টাইমত তেতিয়াতো বেয়া কোবাইছিলে চাগে।
এক পুৰা দিয়ে এতিয়া ধৰি ল এতিয়াহে ধৰি লওঁক হেৰি নাই।
সেইটোৱে মই কৈছোঁ। মানুহটো মানে ভাল লাগে, এনেও কথা বতৰা বিলাকো চাবিচোন ন। বিৰাট ধুনীয়া মানে অমায়িক মানুহ আৰু।
অ, এইটো কাৰো লগত কাজিয়া পেচাল নাই।
ফালটো কথা কৈ নাথাকে।
নকয় অ'।
দুশ মানুহৰ কথাটো ক'ব ধৰ।
সেইটোৱে।
সেই তেনেকুৱা, ভাল লাগে সেইকাৰণে। বাকী ভলী, চলী আহিলে মানুহটোক কবি দেই।
অ', অ', অ', ভলিবলি-ভলীবলটো আহিলে ক'ম, ক'ম বাৰু।
মানে কি নক'লে আকৌ মানুহটোৱে বেয়া পাব মন
বেয়া পাব বেয়া পাব, ক'ব কি, তহঁতে খেলিও নামাতিলি
আকৌ পিছত ঘৰৰ এচুকত সোমাই কান্দি থাকিব।
উম, বোলে উুচু
বেয়া, বেয়া লাগিব, অ, নাই চুকত সোমাই কান্দি থাকিব পাৰেতো।
সেইটোৱেই, তাতে
আৰু এই গাঁৱৰ পোৱালিকেইটা আহিব নাহে খেলিবলৈ?
এ, সিহঁতে আহিব, আবেলি সময়।
আহিব।
ৰাতি ধৰি ল খেলিবলৈ
গম পালো, একো নাই, আমিও এটা কাম কৰিম।
অ'।
আবেলি আমি ইয়াত খেলিম, সন্ধিয়া তালৈও যাম, সেইটোহে কথা। ন?
উম, উম।
নে, কি, ক?
তাকে, আমি এতিয়া ধৰি লোৱা তোমাৰ দিনত আমি ইয়াত খেলিলো, সন্ধিয়া তাত খেলিলোঁ, পূৰা ফিজিকেলি পূৰা একদম ষ্ট্ৰং হৈ থাকিম আমি।
ষ্ট্ৰং, ষ্ট্ৰং।
উম।
আৰু হজম চজম বিলাক ভাল হ'ব, হয়নে আমাৰ?
সেইটোৱেই, সেইটোৱেই।
তেতিয়া ভাত, পানী খাবলৈও মন নাযায় গৰম থাকিব আৰু। তই একবাৰ খেলি দে গৈ
ধুনীয়াকে তুমি
বেয়া লাগি যাব তোৰ মনটো। খালি সেয়াই, প্ৰথম দিনা খেলাৰ পিছত কিন্ত বেয়া এটা গা বিষ হয় ন?
এ, নকবা আৰু, সেই-সেইটো গা বিষ তুমি মানে মাৰিব নোৱাৰা, পুটুককতে।
উঠিব নোৱাৰি মানে, একে পেট, চেট চব বিষায় এফালৰ পৰা
উম।
গোটেই, গাটোৱে আৰু।
আৰু হেৰি নহয় এই বাহঁত আছে।
বাহঁত আছে তোমাৰ, বাহঁত তোমাৰ
এতিয়া শুইছে অকমান।
কৰি আছে, তাই চাগে শুই আছে ন?
শুইছে, এই ছোৱালীয়ে অকমান এই মোবাইল চাই আছে মাৰ লগত।
গম পাইছো মই, তাই যে আগতে যে সেই গেলা গৰমতো যে তাই শুই থাকে ন? বা, কালি, কালি হৰই মানে এটা কথাত এই তোৰ কথা ওলাল দেই, তেতিয়া কৈছে, কৈছে যে ই মানে গৰমতো শুই থাকিব পাৰে, মই বোলো ই নহয়, আমি সুমন বা পৰা দেখিছোঁ। মই বুলো কেনেকুৱা গেলা গৰম কি ধুনীয়াকে শুই থাকে। সেইটো মানে তহঁতৰ মানে কি জান, ত-তহঁতৰ ভাল, এইটো টেলেণ্ট হয় গম পাৱনে?
ধৰ যিমান গৰম হলেও মানে শুই থাকে পাৰিবি
নহয় আমি কি কি জানা মানে, আগতে মানে ধৰি লও! এই পুৰণা ঘৰত থাকোতে আমাৰ মানে লাইন যায়তো
গম পাইছোঁ
তাৰপিছত, মানে খং উঠে মানে কি জানা! তোমাৰ শুবলৈ সময়ত তোমাৰ লাইনডাল যাব মানে একে গৰমত থাকিব নোৱাৰে! তাতে মচৰিডাল তৰি দিয়ে
অ', অ', গম পাইছো অ'
সেইকাৰণে, একে খ খঙতে একে ঘামে একে ঘামি পেল পেলাই যাওঁ তেনেকে শুই থাকো গৰম লাগেতো তেওঁ শুই থাকো
অ'